হেল্ল'। অ ভালনে এ আছিলো এ লগ। বৰজনীৰ লগত কথা পাতি আছিলোঁ অলপমান।
অহ, কি কথা?
এনেই ফ্ৰেণ্ডশ্বিপ বিলাকৰ কথা পাতি আছিলোঁ, আজিকালি বন্ধুত্ববোৰ হেৰাই গৈছে যে মানুহৰ। মানে ভাল কে, থাকিব ইচ্ছা নকৰে। কিছুমানে হয়তো কামৰ কাৰণে ইউজ কৰে, কৰি পেলাই তাৰ পিছত আৰু পাহৰি যায়।
তেনেকুৱাই হয় ন? হয়, হয় মোৰো তেনেকুৱা হৈছে। মোৰ এনেকুৱা হৈছে আৰু
যেনে মানে ধৰি লোৱা সেই কাবাৰ স্পেচিয়েল টাইমত কেতিয়াবা লগ কৰা হয় বা কিবা বস্তু দিয়া যায়, কিন্তু সেইখিনি ৰিটাৰ্ণত কোনেও নাপাই যে। সেইবোৰ আৰু অ'। বাকী তুমি কি কৰি আছিলা?
এই আছোঁ মোৰ এই এ সৰু পোৱালী এটা এই ওচৰতে আহিছে, তাকে বোলো অশান্তি, অশান্তি কৰি আছে, তুমি আঁতৰ-আঁতৰি যোৱা। আঁতৰাই দিছোঁ, সেয়াই নহ'লে এই এ দুই, তিনি বছৰীয়া মানে আঁতৰাই দিছোঁ। নহ'লে অশান্তি-অশান্তি কৰিবলৈ আহি দিগদাৰ দিবলৈ আহিছিলেই মানে। অ', ফ্ৰেণ্ডশ্বিপবিলাক তেনেকুৱাই, ফ্ৰেণ্ডশ্বিপবিলাক তেনেকুৱাই, মোৰ টো সেই স্কুলত পঢ়া ফ্ৰেণ্ড আকৌ আ কলেজত পঢ়া ফ্ৰেণ্ডটো কোনো নৰলেই। যিজনী বেষ্টফ্ৰেণ্ড এজনী ৰৈছিলে। এ সেইজনীক মই বহুত দিন চিনি পোৱা নাছিলোঁ বেষ্ট ফ্ৰেণ্ড বুলি দহ-দহ পোন্ধৰ বছৰ তেনেকৈ থাকিলোঁ থাকিলোঁ ইফৰ্ডটো সদায় মোৰ। পিনৰ পৰাই দিওঁ মানে। সদায় কিবা। এ এতিয়া মই চাম। কৰি পালোঁ ধৰি লোৱা। পোৱা নাছিলে গতিকে সে যেতিয়াই ল'ম। তেতিয়াই সেই হোটেলতো মই পইচা ৰেষ্ট। ষ্টুৰেণ্টত গ'লে পইচা ময়ে দিওঁ, তাইক দিব নিদিওয়ে মানে চব তাৰপিছত গিফ্ট- চিফ্ট হেইবিলাক দিয়া মেলা, মই হেইবিলাক
উম- অ।
তাৰপিছত তথাপিও মানে এতিয়া ইমান ইমান বছৰ মোৰ মানে চিনিয়ে পোৱা নাছিলোঁ, পিছত দেখিলোঁ নাই-নাই বহুত স্বাৰ্থপৰ মানে মই গম পাই গ'লোঁ, লাষ্টত মই এই এনেকুৱা এনেকুৱা এটা মানে কন্দিশ্যন এটা হ'ল, সেই মোৰ বাৰ মানে বাচ্ছা হ'ল, হোৱাৰ পিছতে তাই হেই বাচ্ছাটোৰ জন্ম হওঁতেও কেতিয়াও খবৰ ল'বলৈ নগ'ল। পিছত বাটচ্ছাটো অন্ন-প্ৰসন্নাতিলে কেতিয়াও খ বৰ ল'ব নগ'ল। মানে খবৰ ল'ব নহয়, মাতিছিলে তাই তাতো নগ'ল, ক'তো নাযায় নকৰে এনেকুৱা মানে, তাৰপিছত তাইৰ ভায়েকৰ বিয়া পাতিলে, বিয়া পাতোতে এ ভায়ে য়েকৰ বিয়াত আমাৰ মাহ'তক কাকো নামাতিলে, মোক মা তিছে অকল, তাৰপিছত মইতো আমাৰ বাহঁতৰ বিয়াত, অ' মোৰে বিয়াত মই তাইৰ ঘৰত গৈ মাতিছোঁ ল, তাই মাক ক হতক মাতিছোঁ, তাৰপিছত মোক যেনেকুৱা কৰিলে মোৰ বহুত স্বাৰ্থপৰ লাগিলে মানে তাই চাকৰি তাকৰি নাই তাই, নোহোৱাৰ কাৰণে মই কি-কি বিজনেছ কৰিব পাৰি সেইবিলাক আইডিয়া- আইডিয়া দিওঁ, তাৰপিছত ফাৰ্মাচী এখন খোল খোলা আইডিয়া দিলোঁ, খুলিলেওঁ তেনেকৈ, তথাপিও মানে আৰু তাৰপিছত পতাইৰ বহনি হোৱা নাছিল, তেটিয়া ময়ে প্ৰথম বহনি কৰিছোঁ, ছহেজাৰমান টকাৰ মই ঔষধ কিনিছোঁ ৰো কিবাকিবি অলপ মানে ইছ্যু হৈ আছিলে দক্তৰক দেখাইছিলোঁ তেনেকে ঔষধৰ দামবিলাক বহুত বেচি, ছহেজাৰমান টকাৰ মোৰ অসধ কিনছোঁ তাৰপিছত কোনোবা এটা ঔষধ মোক লগা নহ'ল, মানে প্ৰয়োজন নহ'ল, মই ওভটাই দিব বিচাৰিছিলোঁ, তাই বেলেগ ফাৰ্মাচীত দিব কয় তাৰপিছত দে খিলো তাই মানে বহুত স্বাৰ্থপৰ। পিনৰ পৰা মোক ইউজ কৰে তাই কিন্তু কেতিয়াও এটি পাইৰ পৰা হেল্প। নাই মই কৈ দিলোঁ তাৰ পিছত এতিয়া একেবাৰে নামাতা হৈ গ'লগে। কি মই মেছেজ মেছেজ। কৰিছিলোঁ তাইক। খবৰ সুধি পেলাই আজি বাইছ তাৰিখ। মেছেজ কৰিছিলোঁ দেই, সঁচাকেই মেছেজ কৰিছোঁ মই, অ কিন্তু তাই যে মোৰ অ হেৰিটোত চেকটো চাগে আ, কাইভত থৈ দিছে। আজিলৈকে মোৰ মেছেজৰ ৰিপ্লাই নাই আজো ছাব্বিছ তাৰিখ হ'লেই
মানে ভাল হিচাপে থাকিব ইচ্ছা নকৰে, মানে লোকৰ ভালতো দেখিবলৈ ভাল নাপায়। তেনেকুৱা কিছুমান জেলাচি টাইপৰ মানুহ থাকে, গতিকে এনেকুৱা মানুহৰ পৰা অলপমান আঁতৰি থাক। টো ভাল, অলপমান নিগেটিভ পোৱাৰ লগে লগে।
উম।
উম। উম, বাকী কি বা খোৱা হ'ল নে?
খোৱা বোৱা মানে মই অলপমান লিখোঁ কামহে । আৰু কিবা মি চেমিনাৰৰ কাৰণে, সেই পেচেলিনা পেপাৰ এখন দিব লাগে, তাৰে এপষ্টেকটো জম দিব লাগ তাৰ পিছত সেই এষ্টেকটো কাম কৰিলোঁ এষ্টেকটো জমা দিলোঁ। গোটেই ফুল পেপাৰখন লিখিব লাগে। মই থাকে বহি পেলাই অকণমান চিন্তা কৰি আছিলোঁ, ৰব। কেনেকৈ কি কৰোঁ, কেনেকৈ আৰম্ভ কৰোঁ এইফালে টাইম বেছিদিন নাই বাৰু। দুই তাৰিখৰ দুই তাৰিখে দিবই লাগে।
অ'।
ইফালে নেটৰ একজামৰ কাৰণেও মই ফৰ্ম ফিলাপ, ফৰ্ম ফিলাপ কৰি থৈ দিলোঁ। তাৰ কাৰণেও পঢ়া হোৱা নাই, পঢ়িম আৰু কুৱেশচন পে আপোনালোকে চাব লাগিব এই ধৰ চবপিনে একেলগে কাম ওলাইছে মানে আৰু।
অ', নিজৰ কাৰণে টাইম দিব নোৱাৰা হৈ যোৱাৰ ন, বহুত দিগদাৰ।
উম। তুমি এপ্লাই কৰিছা নেকি নেটত? পেপাৰ
অ', অ', কৰিছোঁ-কৰিছোঁ। সেই মইও আজি বোলো পঢ়িবলৈ মোৰটো হোম
অ', হোমচাইন্স।
উম, উম, আপোনাৰ তোমাৰটো?
মোৰ, মই এডুকেশ্যনেল পঢ়িছিলোঁ। কিন্তু অ মোৰ ইংলিছতো কৰিব পাৰোঁ, ইংলিছত মই কৰা নাই। দুটাই-দুটাতে মাষ্টাৰ্ছ আছে। কিন্তু এজো এডকেশ্যনত কৰিলোঁ কিন্ত চাওঁচোন অকণমান ইজি হয়, এডুকেশ্যনটো যদি ক্লিয়াৰ হৈ যায়, দুটা ছাবজেক্ট, অ', দুটা ছাবজেক্টত কৰিছিলোঁ কিন্তু এপ্লাই মই অকল এডুকেশ্যন, এডুকেশ্যনতে কৰিছোঁ।
অ, অ, এডুকেচন চাবজেক্টটো এতিয়া ভাল লাগা হ'ল মানে?
উম, ভাল লাগা হ'ল।
উম।
ভাল লগা হ'ল মানে কৰি কৰি থ'লে ভাল মোৰ মান ইজি হয়, বুলিও কয় আৰু নেটটো যদি কৰি থৈ দিও তেতিয়াহ'লে মোৰ চাকৰি সেই প্ৰম'চন এইবিলাকত অকণমান সহায় হ'ব আৰু তোমাৰ ঘৰত কুকুৰ আছে নেকি? চিঞৰি আছে।
কুকুৰ আছে অ অ হয় আছে আছে।
অ মই চিঞৰি থাকো
এ মানে জেঠী দেখিলে চিঞৰি থাকে তেনেকুৱা আৰু মানে জেঠী দেখা পালে বা নিগনি দেখা পালে অ' আমাৰ ঘৰত মানে নিগনিও আছে তে। তাৰ পিছত ধৰিয়াও আছে জহামালো কেতিয়াবা আহে এনেকুৱা আৰু এইবোৰ বস্তু দেখিলে চিঞৰ বাখৰ।
অ' আ ধৰিব যায়নে নাই।
ন ধৰিব যায় অ।
অ'।
তেনেকে। ক আৰু সেইবোৰ বস্তু বেয়া পায় ওচৰত বেছি দেখিলে। শিকিলে কৰিলে বা এনেকুৱা আৰু। বেয়া পাই আৰু বস্তু বোৰ। মানে সিহঁতে থাকিব লাগে সিহঁতে ভাবে বেলেগ জীৱ জন্তু থাকিব নালাগে। মানে আমি এখন ঘৰত আমাৰ ৰাজত্ব। মানে বেলেগৰ ৰাজত্ত্ব নহয় অ।
অ' অ' তেনেকুৱা। সিহাতে ৱন অন অনলী মানে। থাকিব লাগে আৰু। কোনোবা বেলেগ আহি আহি আহিলেই মানে সিহঁতৰ হিংসা হৈ চাগে
অহ।
বাকী আজি কি বনাইছে।
আজি মই বনাম বুলি ভাবিছিলো এতিয়া মায়ে মোক বনাব নিদিলে কিনো বনাবা আৰু শাক পাচলি একো নাই এনেকে বুলি কলে বোলো ভেন্দি আছে যদি দালিতে বইল দিয়া যাওক নেকি তাৰ পাছত কৈছে ভেন্দিও নাই তেতিয়াহ'লে মইয়ে আনিব লাগিব কালিলৈ আৰু এনেকে বুলি চলো বাকী এতিয়া কি বনাইছে চাবগৈ লাগিব সেয়াই আৰু
অ' চোৱা হোৱা নেকেইটামানত কেইটামানত ভাত খোৱা হয় মোৰ আমাৰ কি বনাইছে মই গমেই পোৱা নাই বাৰু মই এই লিখামেলা লেপটপত যে কাম কৰি আছোঁ দিনত মই বনালোঁ বাৰু। এতিয়া ৰাতি মই যোৱা নাই ৰাতি মোৰ কামখিনি কৰোঁ সেয়াই।
এই আমাৰ খোৱা হয় আৰু তেনেকে আজি আজি এতিয়া দছটা বাজে আৰু চাৰে দহটা এঘাৰটা মানত
উম। অ' অ' এই সে চাৰে দহচ চাৰে এঘাৰটাই বাজে আৰু।
অ একেই সময়সীমা খিনি আৰু উম বেছি দেৰি কৰিব নালাগে বোলে আৰু কিন্তু আজিকালি অলপমান দেৰি হয় আৰু কাৰণ গধূলি সময়ত কিবা কিবি বস্তু এটা খোৱা যায়। পায় ন তি তেতিয়াহ'লে ভোকতটো অকমান কমি থাকে
অ' এতিয়া আৰু মোৰ মই মবিলাক খায়য়েই থাকিব লাগে খাই থাকিব লাগে বোলে, এঘণ্টা দুঘণ্টা মূৰে মূৰে এইবিলাক মোৰ খোৱাৰে বেমাৰ হৈছে মানে মোৰ প্ৰ'টিন কমিছে হিমগ্ল'বিন কমিছে মই মানে এতিয়া খায়ে থাকোঁ খায়ে থাকিম আৰু। কিবা কিবি বস্তু দি এনেকুৱা হৈছে, মন নগলেও মা খাই থাকিব লাগিব।
উম, কি কবা আৰু খাবতো লাগিবই, নাখালেটো নহ'ব, প্ৰ'টিন চটিন যদি কমিছে, ভালকে খোৱা মেলাটো অলপমান
ভৰিখন ফুলিছিলে, তাৰপিছত যেতিয়া মানে খাদ্য পাতি ভাল হয় তেতিয়া মানে ফুলাত তেনেকুৱা নাথাকে। নহ'লে দুদিনমান কেনেকুৱা ফুলিছিলে মানে। পিছত হে গম পালোঁ প্ৰ'টিন কমিছে, হিমোগ্ল'বিন
আচছা তেনেকুৱা মানে কিছুমান চিমটমছ বিলাক দেখা খায় মানে।
দেখাই, এতিয়া গম পালোঁ, মই সুধিলোঁ মানে মোৰ ভৰিখন ফুলিছিল কৈছে প্ৰ'টিন কমাৰ কাৰণে হ'ব পাৰে এতিয়া মানে মোৰ খোৱা বেমাৰহে হৈছে আৰু, মই যিমান পাৰোঁ সিমান খাব লাগিব।
পাবতো লাগিবই আৰু।
অ', ডক্টৰেও কণীৰ দুই তিনিটাকে খাব গৈছে এফালে, এনেকুৱা হৈছে মাজতে মানে কণী নিছিলোঁ, শুনিছোঁ সেয়া লি লোকেল কণী এইবিলাক বেয়া ওলাল, তাৰপিছত সেইটো কাৰণে গোন্ধ পাই আৰু মোৰ দেখিবই মন নোযোৱা হ'ল, এতিয়াটো উপায় না খাব কৈছে, খাবই লাগিব আৰু।
অ', দিগদাৰ তেনেকে, খাবতো লাগিব উপায় নাই এতিয়া নিজৰ কাৰণে নিজৰ ল কাৰণে খাব লাগিবই।
অ', তাকে।
উম। তাকে আৰু। বাকী তুমি কেইদিনলৈ আছা? ঘৰ।
মই আজি আহা তিনিদিন হ'ল, কাইলৈ যামগৈ আৰু। কাইলৈ অফিচ অফিচৰ সময় পোৱাকে, মা বেছি নহ'লে কাইলৈ যাবগে লাগিব। ভুম এওঁ ছুটি ল'লে কাইলৈ থব যাব। পৰহিলৈ বন্ধ, এনেকৈ মিলাই পেলাই
অ বাৰু ঠিক আছে দিয়া, অ অ ঠিক আছে দিয়া অ